অহ, এতিয়া আছোঁ এতিয়া এনে, কি কয় লাইক এতিয়া ক'ত আছা?
ঘৰতে আছোঁ, তুমি?
আচ্ছা, আচ্ছা, ময়ো লাইক ঘৰতে এতিয়া, ক'ব গ'লে এনেকে লাইক কি কয় বহি বহি ইভিনিংকেইয়া অলপমান টাইম পাছ কৰি আছোঁ, আগতেটো ক'ব গ'লে খেলি ধূলি পাছ কৰিছিলোঁ এতিয়াটো ক'ব গ'লে এতিয়া মানে বহি কিনে টাইম পাছ কৰা যায় হা, সেনেকুৱা চ' তেনেকুৱা আৰু লাইক আগতে যেনেকে আ হা, হা, আগতে ইভিনিং টাইমত ক'ব গ'লে ক'বলৈ গ'লে তোমাৰ আগতে সৰুতে লাইক ছামাৰ ভেকেশ্যনে হ'ল। ক'বলৈ এতিয়া এনেও ছামাৰ ভেকেশ্যন পৰিলেই হয়।
অ'।
য়া চ' সেইকাৰণে এতিয়াটো আগতে স্কুলত থাকোঁতে মানে ক'ব গ'লে, ছামাৰ ভেকেশ্যনত ক'ব গ'লে গাঁৱত যোৱা হৈছিলে। ইয়া বহুত খেলিছিলোঁ খেলি কেনে লাইক চাইকেল চলাইছিলোঁ বহুত এক্সাইট এক্সাইটিং আছিল। দিনবিলাক বহুত মানে ভাল লগা দিন আছিলে। গৰম হওঁক ঠাণ্ডা হওঁক একো মানে কি কয় গাত নালাগিছিলে ঘূৰি ফুৰিছিলোঁ। খাইছিলোঁ অকল খাই মেলি কিনে ঘূৰি ফুৰিছিলোঁ ইভিনিং হওঁক এনেকুৱা টাইপ, যুঁছিলা আছিলো, এতিয়া ক'ব লাগে সেনেকুৱা দিন নাই ন ক'ব গ'লে এতিয়াতো ইভিনিং টাইম এইয়া ইমান অ তেনেকুৱা অভাৰ মানে বহুত এক্সাইটিং আছিলে ক'ব গ'লে। লাইক মই মানে য গাঁৱত যাওঁতে আগতে ক'ব গ'লে গ'লেই মানে তাতে মোক ৱৰ্ণ কৰি থয়। চাইকেল নচলাবা, তেনেকুৱা কিন্তু মইটো শুনা নাছিলোঁ। মইতো মানে ক'ব গ'লে চাইকেল চলামেই মই তেনেকুৱা আছিলোঁ।
তাকেতো সেইবোৰেতো চাইল্ডহুড মেমৰী ন', সৰু কালৰ ভাল লগা দিনবোৰ য'ত আমি খুলি কেনে একদম মানে, যি মন তাকে কৰিছিলো, খেলিছিলো। তাৰপিছত চাইকেল চলাইছিলা, মানে বহুত কিবা কিবি কৰিছিলো, বাত আজিকালি যোনটো নায়েই এনেকুৱা।
সেই, সেইটোৱে, সেইটোৱে। এতিয়া মানে গাঁৱত গ'লে মানে মানুহ বিলাকে কয়, এইটো সৰুতে আগতে চাইকেল চলাই ফুৰিছিল। তেনেকুৱা এনেকুৱা ভাত খাবলৈ কেনে বিচাৰি থাকিব লাগে কিবা কৰিব লাগে। এইকেইটা, আমি মানে এক্সোৱেলি তিনিটা কাজিনছ আছিলো। তিনিটা নহয় চাৰিটা কাজিন আছিলো, সৰু কাজিন মানে ক'ব গ'লে চাৰি নম নম্বৰটো বহুত সৰু ঠিক আছে এইবাৰহে ক্লাছ টেন পাইছে ঠিক আছে। চ' আমি মানে আমি ডাঙৰ ডাঙৰ আমি কেইটা আমি কেইটা ডাঙৰ ডাঙৰ আমি তিনিটা ল'ৰা আৰু আমাৰ এটা কাজিন ঠিক আছে অ'কে। চ' তেনেকুৱা আমি ক'ব গ'লে চাইকেল চলাই ফুৰি ফুৰিছিলোঁ সিটো সৰুটো আগতে চাইকেল চলাব নোৱাৰিছিলে তাক আমি লৈ লৈ যাও লৈ লৈ ফুৰিব লাগে তেনেকুৱা আমাৰতো ইমান কষ্ট হৈছিলে আমি কি কৰিছিলোঁ আগতে মৰ্ণিং মৰ্ণিং আগতে ক'ৰবালৈ মনে মনে তাক নোকোৱাকে ওলাই গৈছিলোঁ আগতে সি আমাক বিচাৰি থাকে। সি বিচাৰি বিচাৰি খোজ কাঢ়ি খোজ কাঢ়ি এক কিলোমিটাৰমান খোজ কাঢ়ি খোজ কাঢ়ি আহি কেনে আমাক বিচাৰি আহিকেনে মানে ফিল্ডত পায়, তেনেকুৱা আছিলে। এক্সাইটিং আছিলে দিনবিলাক, ক'ব গ'লে আমি মানে যুঁজিছিলো আৰু সৰুতে মানে কি আছিল -ছিলে আমাৰ আমাৰ কি কয় আমিকেইটাৰ মাজতে আৰু কি কয় আমাৰ মোৰ এটা কাজিনৰ কি কয় মানে, কম্পিউটাৰত আই জি আই, কিবা কিবি গেমছ বহুত আছিলে জি টি এ ৱাই চি টি এইবিলাক বহুত কিবা কিবি গেমছ আছিলে, য়া আমি বহুত খেলিছিলোঁ। সি আৰু মই মানে মেক্সিমাম বহুত টাইম গেম খেলিছোঁ, মানে কি কয় দিনত পূৰা খেলিলোঁ খেলি মেলিকেনে একদম ঘামি জামি একদম, তাৰপিছত ইভিনিং মানে তিনি, চাৰি, পাঁচ বাৰ মান গা ধো আৰু দিনটোত। তেনেকুৱা আছিলে অ অ চাইকেল চলাই ফুৰিছিলোঁ একদম ক'লা ম'লা পৰি আহো ঘৰত আহোঁতে কেনেকুৱা চাইকেল চলাইছিলোঁ একদম, চাইকেল চলাই কেনে ইভিনিং টাইম হ'লে কি কয় তাতে লাইক মানে এনেকুৱা ম'ম', চাওমিনৰ দোকান দিছিলে কাষৰে জেগা এটাত। তাতে গৈছিলোঁ যাই কিনে তাতে আমি ইভিনিং টাইম মানে ক'ব গ'লে মানে খাইছিলোঁ লৈ আহিছিলোঁ ঘৰত মানে খাবলৈ কাৰণে আৰু বহুত টেষ্টি আছিলে মানে। ক'ব গ'লে, লাগিছিলে ন' আৰু মানে চাইকেল লৈ যাম, তেনেকুৱা আকৌ চাইকেল লৈ বহুত এক্সাইটমেণ্ট আছিলে মানে, এতিয়া গ'লে ভাগৰ লাগি গ'লে হয়, কিন্তু তেতিয়া ভাগৰে নাছিলে।
নাই, নাই, সৰু, সৰু বাচ্ছা পুৰা এনেও ভাগৰ কম থাকে ন', যিমান সৰুতে ইমান তোমাৰ এনাৰ্জি, সিমান যজ, সিমান সেইটো ফিল কৰা নাযায়, আৰু ইমানখিনি মানে, এই গাটোত তেতিয়া শক্তিও থাকে, আজি আজিকালি যোনটো নাই, ইমান মানে যিমান বয়স বাঢ়ি আহি ইমান মানে মনৰ ফূৰ্তি, মনৰ ফূতিটোওটো নাইকিয়া হৈ যায় ন ডাঙৰ হ'লে, মানে কাৰণ কি, ইমান বস্তুবোৰৰ প্ৰেচাৰ, পঢ়াৰ প্ৰেচাৰো বাঢ়ি যায়। পঢ়াৰো ইমান মানে পৰত হেৰি পৰে, সেইবোৰে সেইকাৰণে, মানে আমাৰ মনৰ যোনটো এটা শিশু সুলভ মন থাকে, সেইটো ফূৰ্তিটো, সেইটো মানে নাইকিয়া হৈ যায়। ক'ব গ'লে, কিন্তু সৰুতে যোনটো আছে ছিলে ন, যেনেকে তুমি তোমালোকে নিজৰ, ভাইটি-ভন্টিহঁতৰ লগত যেনেকে খেলিছিলা বা চাইকেল চলাব গৈছিলা বা, কম্পিউটাৰত গেম খেলা, সেইটো এটা মানে ফু ফূৰ্তি আৰু সৰুতে, হয় নাই, আজিকালিতো সেইটোও নকৰা হৈছে।
তেনেকুৱা আছ ছিলে কিন্তু, ইমান টাইম নেখেলিছিলোঁ, অলপমান টাইম খেলিব দিয়ে, কাৰণ এনেকুৱা খেলিব দিয়া নাছিলে আৰু। এনেকা, কিন্তু খেলিছিলোঁ আৰু, সৰুকাল, সৰুকাল বুলি কিনে খেলিছিলোঁ আৰু কিন্তু। ক'বলে আমি বাহিৰত মেক্সিমাম টাইম বাহিৰতে খেলিছিলোঁ, বাহিৰত ওলাই যাওঁ কি কয় চাইকেল পামচাৰত পামচাৰ বনাব যাওঁ ৰ'দত, বনাব যাওঁ, সেইটো এটা এক্সাইটমেণ্ট যে পামচাৰ বনাবা যাওঁ ব'ল, চাইকেল ঠিক কৰি কিনে গোটেই দিনটো চাইকেল চলাওঁ, তাৰপিছত ফিল্ডত খেলিব যাওঁ, খেলিব যাই কিনে তাতে জুচ-চুচ কিনো, জুচ কিনি, কিনে ডাইৰেক্ট মানে এনেকৈ খাওঁ, খাই লৈ কিনে এইবিলাক কথা পতা পাতো, চবে দিনত খেলো, বহুত এক্সাইটিং আছিলে দিনবিলাক।
তাকেতো, এইবোৰ এইবোৰ দিন মানে বেলেগে দিন আৰু, যোনবোৰ এতিয়া এইবোৰ নাইকিয়া হৈ গৈছে। আৰু তেতিয়া মানে, এনেকুৱা আছিলে ন যে, ভাল এটা মানে নিজৰ মাজত এটা মানে ভাল, বণ্ডিং আৰু মানে, নিজৰ মাজতে। এটা ভাল মিলি-জুলি কেনেকে থাকিব লাগে, নিজৰ ভাইটি-ভন্টিৰ লগত সেইবোৰো আছে। ছিলে, তাৰপিছত খেলা-ধূলাৰ পৰা আদি কৰি কেনে একেলগে খোৱা, একেলগে দৌৰি আহা মানে, বহুত আৰু তেতিয়া মানে কি হয়, আৰু খেলি, খেলি-চেলি থাকিলে মন-চনো ভাল লাগি থাকে ন, আৰু বাচ্ছাবোৰেতো এনেও সেইবোৰ কৰি কেনে, ভাল পাই দিয়াচোন বেছিকে।
সেইটোৱে।
তাকে এইবোৰ এতিয়া, দিনবোৰ মনত কৰিলে বেয়াই লাগে ন, আজি।
সেইটোৱে বহুত ধুনীয়া দিন আছিলে, সেইবিলাক ক'ব গ'লে, এতিয়া ক'ব গ'লে মানে তেতিয়া মানে, ক'ব গ'লে মানে, বস্তুবিলাক মানে, বহুত মানে বস্তুবিলাক মানে, কম মানে, কম মানে কি আৰু, বুলি কম, কম দামী বস্তু টো আছিলে, কিন্তু মানে সুখ আছিলে।
সুখ আছিলে অ', মানে সৰু, সৰু বস্তুত, সৰু সৰু বস্তুত, বেছিকে সুখ আছিলে। কিন্তু আজি
সেইটোৱে গাঁৱত যোৱা মেইন কাৰণ আছিল, চাইকেল চলোৱা, এক্সাইটমেণ্ট আছিলে এটা, যে, এই চাই চাইকেল চলাব পাম, পথাৰত যাব পাম, নদী-চদী এনেকৈ নদী-চদী খেলিব পাওঁ, লাইক তেনেকুৱা বল-চল লৈ যাওঁ, বল ফুটবল খেলিম, কিবা খেলিম, ক্ৰিকেট খেলিম, কিবা খেলিম এনেকুৱা। এনেকোৱা লগৰ-চগৰ লগত, পুৰা একদম লগ হওঁ, কাজিনছ কেইটা। আৰু আমি কেইটা, লগ-লাগিলে মানে ক'ব গ'লে, আমাক গোটেই এনেক গাঁওবিলাকত মানে, কেনেকুৱা থাকে কে চবেই চিনিয়ে পায়।
উম্, হুম্, হুম্।
এইটো কাৰ পুতেক, এইটো কাৰ পুতেক, এইটো কাৰ পুতেক সেনেকুৱা চিনিয়ে পায় ছ' মোৰ মোৰ গাঁৱতে সেনেকে ভাল বহুত ভালকে চিনি পাইছিলে। অ্ তেতিয়া মানে যেতিয়া আমি যাওঁ মানে যাও গ'লে মানে আমাৰ তাতে এটা দাদা এটা আছিলে দাদা এটাই মানে পকৰী দোকান দিয়ে গধূলি গধূলি। ঘুগুনি, পকৰি এনেকা দো কান দিয়ে, চ' আমি তাতে সদায় গোটেইকেইটা যাই কিনে তাতে যাওঁ খাব যাওঁ তাতে। খাই কেনে তাৰপিছত আকৌ চাইকেল লৈ লৈ কি কয় ঘৰ আহো, ঘৰ আহি কিনে তাৰপিছত আমি কি কৰোঁ টিভি চাওঁ, কাৰ্টুন চাওঁ, বা মুভি চাওঁ গোটেইকেইটাই এখন চোফাত উলটি কিনে পুৰা গৰমত গা ধুই আহি কিনে তাৰপিছত মুখ চুখ ধুই আহি কিনে পুৰা উলটি কিনে উলটি উলটি উলটি উলটি কোনবা চফাত টোপনিয়েই আহি যায় মোৰ কিমান বাৰ টোপনি আহিছে তেনেকে তাৰপিছত নটা চাৰে নটা দছ টা বাজিলে ভাত খাব মাতে আমাৰ বৌৱে তেতিয়া বৌয়ে ভাত খাব মাতে তাৰপিছতো কিছুমানে উঠে কিছুমানে নুঠ ঠে এ তাৰ পিছতে ই উঠে সি নুঠে ই উঠে সি নুঠে মই কেতিয়াবা উঠো নুঠোৱে তেনেকুৱা আৰু ক'ব গ'লে আমিকেইটাই মানে ক'ব গ'লে মানে ৰনক হৈ থাকে আৰু ঘৰখন এনেক
অ মানে বহুত জিলিকি থাকে আৰু মানে এনেও বাচ্ছা চাচ্ছা থাকিলে ঘৰ বোৰত এনেও হাল্লা হুলস্থুল বা মানে কি কয় এটা এনেকুৱা মহল থাকে ন যত ন কি কয় চবে ব্যস্ত হৈ থাকে বাচ্ছা কেইটাৰ লগতে
সেইটোৱে বহুত মানে এক্সাইটিং থাকে আৰু মানে ৰখি থাক কো দিন বিলাকৰ কাৰণে আৰু যোনদিনা যাব কাৰণে ওলাও ঘৰৰ পৰা সেইদিনাটো ক'ব গ'লে একদম মানে মনৰ পৰা লাইক এতিয়া ফূৰ্তি লাগি থাকে আৰু কি কি লওঁ কি কি নলওঁ মোৰ বস্তু লৈ যাওঁ তাতে সিহঁতক দেখাম যায় কেনে আৰু ক'ব গ'লে মই এনেকুৱা এনেকুৱা বস্তু লৈ যাম তাৰপিছত সিপিনে যাই কিনে সেইবিলাক বস্তু দি খেলাই নহয়
উম উম
সেইবিলাক বস্তু দি খেলাই নহয় ক'ব গ'লে তাতে যাৰ যি বস্তু সেইটোৱে সেইটো বস্তুৰে খেলা যায় আৰু তেনেকুৱা সেইটো সেইটো নেচাৰৰ লগত মানে বহি যোৱা যায়
উম উম হম যেনেকুৱা পৰিৱেশ আৰু সেনেকুৱা
সেই পৰিৱেশটোত মানে সোমাই যোৱা যায়
উম হম তাকেইতো আৰু সেইটোৱে আৰু তেতিয়া মানে এনেকুৱাই হৈছিলে নহয় যে দামী মানে খেলা বস্তু চেলনা বস্তু সেইবোৰ মানে ইমান মেটাৰ নকৰে অ সেইটোয়ে আৰু মানে তেতিয়া সেইটোয়ে আৰু মানে কি কয় বহুত বহুত মানে কিবা বেলেগে আছিলে ন তেতিয়া মন বোৰো বহুত হেৰি হৈ আছিলে
ক'ব গ'লে খুলা মন আছিলে খুলা মন ক'ব গ'লে তেনেকুৱা কিন্তু এতিয়াও সেইবিলাক আছে কিন্তু এতিয়া চবেইতো এতিয়া মানে পঢ়া শুনা কিবা কিবি চব ডাঙৰ হৈ গ'ল এতিয়া তেনেকে ইভিনিং আমি গধূলি টাইমত মানে কি কৰিছিলোঁ তেতিয়া আগতে গাঁৱততো লাইন গুচি যায় ন লাইন গুচি গ'লে কি হয় এই পথাৰ মানে সন্মুখতে পথাৰ আমাৰ
পথাৰ অ
তে' আমি কি কৰোঁ আমি গোটেইকেইটাই ওলাওঁ ওলাই কিনে তাতে কালভাৰ এটা আছে কালভাৰটো তাতে বহো তাৰপিছত টৰ্চ লওঁ টৰ্চ লৈ কেনে কি হয় মানে আমাৰ কাষৰ মানে জেঠীমাহঁতে কিবাকিবি মানে সিহঁতে জাল জাল মানে উঠাই ৰাতি আমি মাছ উঠোৱা দেখা চাব যাওঁ সৰু সৰু মাছ উঠায় আমি দেখা পাই কিনে অ কি বঢ়িয়া লাগে আৰু কি হয় জানা সৰু মাছটো মানে কি হয় টৰ্চ মাৰিলে ৰেইনব' ৰেইনব' টাইপ চাইন হয় পিঠিটো তাৰ অ ৰামধেনুৰ নিচিনাকে ৰামধেনুৰ নিচিনাকৈ মানে জিলিকি উ ঠে মানে পিঠিখন মানে পোহৰ পোহৰ মাৰি দিলে আৰু মানে টো টৰ্চৰ পোহৰ মাৰি দিলে মানে জিলিকি উঠে মানে পুৰা তেনেকুৱা অঁ চাই ভাল লাগে।
সেইবোৰ সেইবোৰেই আৰু আৰু আগতে ৰাতি হ'লে যেতিয়া পথাৰত এইটো কি কয় জোনাকী পৰুৱা ওলাই
জোনাকীপৰুৱা ওলায় আমি ক'ব গ'লে গো টেইকিতা উলাও ওলাই কেনে তাৰপিছত চুৰ পুলিচ খেলো কেতিবা লাইন গুচি গ'লে। চুৰ পুলিচ খেলিলে তাৰপিছত তেনেকুৱা আৰু ক'ব গ'লে আকৌ আকৌ ঘামি যাওঁ। তাৰপিছত আকৌ শুৱাৰ আগত আকৌ গা ধুও। তেনেকুৱা আছিলে, তাৰপিছত ভাত খাব মাতিলে কেতিয়াবা উঠিব মন না যায় একদম যি টোপনি, কাৰণ দিনটো ৰাতিপুৱাৰ পৰা উঠাৰ পৰা আমাক গালি দি থাকে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা ৰেষ্টে লোৱা নাই, নাই। এক ছেকেণ্ড বহিছা কিবাকিবি। আৰু আমাৰ মাহঁতে কি আগ মানে আগতে সৰুতে থাকিছিলে কিন্তু এতিয়া অলপমান ডাঙৰ হোৱাৰ পিছত যোৱাৰ পিছত মানে ক'ব গ'লে। নাথাকে ন, আমাক তাতে বৌহতে গালি দি থাকে। উঠাৰ পৰা সিহঁতে শুৱাই নাই, শুৱাই নাই ইহঁ তে ঘৰত এক ছেকেণ্ডো থাকে নাই। আহে যায়, আহে যায়, পানী খাব আহে যায়। পানী খাব আহে আৰু গুচি যায়, তেনেকুৱা আৰু।
তেনেকুৱা ভাগৰো নাছিলে। এইবোৰ মানে ভাল লগা দিন আৰু। এতিয়া সেইবোৰ মানে মিচ কৰা যায় তাকে। দিয়া, উম উম। দিয়া দিয়া ঠিক আছে দিয়া নেক্সট। উম
উম